হয় শুনিছে নে? হয় মই বাকী আপোনাৰ ভাল নহয়?
ভাল ভাল।
অ' মই আপোনাৰ এই টাউনৰ যিখন ডাঙৰ বিস্কুটৰ ফেক্টৰী আছে আৰু
অ', অ', আ, অ'।
হয় মই আপোনাৰ তাৰ মালিকে ক'লোঁ।
অ' অ'। তোমাৰ কি বিস্কুট আছে এনে কি কি বিস্কুট বে হেৰি কৰা বনোৱা?
হয়, মোৰ - অ মোৰ চব ধৰণৰে বিস্কুট আপোনাৰ ইয়াতে বনোৱা হয়। ত' মই শুনা মত তে আপুনি আপোনাৰ এনেকে ডাঙৰ বিচ কুত আৰু কেকৰ ডাঙৰ দোকান এখন আছে, মই আপোনাৰ নাম্বাৰটো বেনাৰত পাইছিলো।
আছে আছে।
হয়, মই মানে ভাবিছো কি মোৰ হতৌৰ হতাংশ বস্ত আ আপোনাৰ দোকানত দিম বুলি
ভালে ভাবিছা বাৰু প্ৰিয় তোমাৰ এতিয়া তাপা বস্তুবিলাক কেনেকে আনিবা তুমি মই যাব লাগিব ন তুমি আনিবা
হয় ইয়াৰ পৰাটো আপোনাৰ গাড়ী ব ঠাব লাগিব বস্তু দিবলৈ।
উম, কি গাড়ী পঠাবা।
হয় কি ক'লে
কি গাড়ী পঠাবা।
গাড়ী আপোনাৰ হয় এই বলেৰ গাড়ী বিলাক যে
অ, অ, সেয়া পঠাবা নেকি?
হয় হয় তেনেকুৱা আপোনাৰ নাই আপোনাৰ গোটেইখিনি বাৰু এবাৰতে নাযায়। মই তেনে দুখন গাড়ী পঠাম। আৰু আপোনাৰ কেকৰ কাৰণে মই আৰু বেলেগকে এখন পঠাম।
অঁ অ ঠিকে আছে বাৰু তোমাৰ এনেই কেকো কেকৰ তোমাৰ এনেকা হেৰি কৰা নেকি?
অ মই কেকৰো ব্যৱসায়টো কৰি আছো
কৰি আছা ন
হয়, হয়।
উম উম উম আৰু কি জানিব বিচাৰা মোপা
জানিব বিচাৰো মানে আপোনাক মই সেইটো কাৰণে ফোন কৰিলো আপুনি আমাৰ ফেক্টৰী পৰা য বস্তু খিনি লয়। তেনেহলে আপোনাক আপোনাৰ লাভত থাকিব গোটেইখিনি বস্তু।
উম, উম।
আপুনি
যদি মোৰ যদি মোৰ কিবা লোকচান হয় তেতিয়া তোমাৰ অলপ তেতিয়া বস্তু কমাই পাৰিব মই
অ অ আপোনাৰ আপোনাৰো তেনেকুৱা একো লোকচান নহয় আমি ধৰক
নাই নাই সেইটো তুমি সেইটো তুমি সেইটো তুমি ইমান সেৰিবোৰ ক'বও নোৱাৰা বাৰু মোৰ বাওঁ লোকচানটো হ'বও পাৰে ন।
নাই নাই বাৰু আমাৰ যিমানতে এনেকে গ্ৰাহকে আমাৰ পৰা বস্তু নি তেওঁলোকৰ একো লোকচান হোৱা নাই আজিলৈকে
জানা নিকি?
হয় হয় ত সেইটো কাৰণে আপোনাক জনালো আৰু আপোনাৰ দোকান খনৰ নাম বহুত শুনিছো, বেনাৰ চেনাৰেও দেখিছিলো
উম, উম, উম পিছে আমাৰ দোকানখন ক'ত আছে জানানে নাই।
অ' আপোনাৰ টাউনৰ
সেইখন নহয় আমাৰ কাৰণে সেই তাতকৈ অলপ আগত যাব লাগিব।
হয় নেকি
অ, অ' মানে তাতকৈ আগত গৈ তোমাৰ এখন ডাঙৰ সেউজীয়া কালাৰৰ অটালিক এটা আছে তাতে এখন আমাৰ দোকান।
হয়, হয় অ' মই মানে তেনেকে বুলি জানো মই মানে অলপ ব্যস্ত থাকো যে।
উম উম তুমি অলপ ভালকৈ কেনে চাব লাগে দোকানবিলাক
মই মানে ব্যস্ত থাকো যে মই ইমান মানে ভালকে ধৰক গম নাপাও
অ ঠিকে আছে বাৰু বেয়া নাপাবা খুধাৰ কাৰণে
নাই নাই বেয়া নাপাওঁ বাৰু।
উম।
আপুনি এতিয়া বস্তুবিলাক কেতিয়াকে নিব আহে আৰু কিমান খিনি লাগ?
এতিয়া আপোনাৰ কিমানখিনিৰ বা আকৌ ৰেডি হৈছে।
আমাৰ আপোনাৰতটো বহুত খিনি ৰেডি হৈ আছে। আমাৰ ই অকল আপোনাৰ দোকানতে নহয় বহুত কেইখন দোকানৰ পৰা দোকান পৰা আমাৰ বস্তু তটো মানে পঠিওৱাও হয়।
মোৰ এনে দোকান কিমানখন আছে?
ভালকে গম নাপাও।
উম, এনেই মই তোমাক তোমাৰ জানিবৰ কাৰণে কৈ থওঁ আমাৰ দোকানী তোমাৰ চল্লিশখন আছে। গোটেই তোমাৰ মানে তোমাৰ আমাৰ বাহিৰতো আছে।
হয়, হয় হয়, হয় আমাৰো আপোনাৰ ফেক্টৰী ইয়াতো আছে আৰু আপোনাৰ বাহিৰত ত' আছে আপোনাৰ তিনি চাৰিটা ইয়াত আপোনাৰ পাঁচটা ফেক্টৰী আছে।
অ, অ'।
তেনেকে নাই নাই আপোনাৰ জেগাই জেগাই আছে। গোটেই কেইটা।
উম উম।
তেনেকে আৰু বাকী আপুনি ধৰক হয়, কওক, কওক, কওক।
মই মানে সুধিব বিচাৰিছিলোঁ তুমি এটা ফেক্টৰীৰ পৰা কিমান টকা উপাৰ্জন কৰা এমাহত?
এটা ফেক্টৰীৰ পৰা আপোনাৰ দুই কোটি মান উপাৰ্জন কৰোঁ মই।
উম পিছে তোমাৰ লাভটো কিমান থাকে তাৰ ভিতৰত?
লাভটো এতিয়াতো এনেকে ধৰক কৈ দিবলৈ অলপ প্ৰব্লেম হয় বাৰু।
নাই নাই আমি যেতিয়া বিজনেছ পাৰ্টনাৰ হ'লোৱে কবলোতো একো হেৰি নাই।
নাহাই মানে অলপ অ হয় আৰু আপোনাৰ তাৰে আপোনাৰ ষাঠি শতাংশ এতিয়া লাভ হয় আৰু ষাঠি শতাংশ মান।
উম্ উম।
তেনেকে মোৰ আপোনাৰ কৰ্ম চাৰি অ তিনিশ ওপৰ আছে।
তিনিশ ওপৰ আছে এটা এটা ফেক্টৰীত নে গোটেই কেইটা ফেক্টৰীত?
আমাৰ মানে আপোনাৰ হয় হয় হয় আমাৰ মানে আপোনাৰ বহুত অৰ্ডাৰ আহে। বহুত বিলাক দোকান লে আমাৰ বস্তু টো মানে যোৱা হয়। আৰু এদিনতে আপোনাৰ মানে বাৰ, তেৰখন দোকানত মানে বস্তু দিয়াৰ উপৰিও আকৌ যিবিলাক আপোনাৰ গাঁৱত সৰু-সুৰা দোকান আছে। তাতো মানে বস্তুবিলাক নিয়া হয়। ত' সেইকাৰণে মানে এতিয়া কৰ্মচাৰী বেছি।
তুমি এটা, এটা কৰ্মচাৰীক কিমানকৈ দৰমহা দিয়া?
এটা কৰ্মচাৰী, মই পোন্ধৰ হাজাৰকে দিওঁ।
পোন্ধৰ হাজাৰ কৰ ন?
হয় হয় হয়।
উম উম। মানে তুমি নতুন বিলাকো পোন্ধৰ হাজাৰ দিয়া নে পুৰনা বিলাককো পোনন্ধৰই হাজাৰ দিয়া?
নাই মোৰ চবৰ কাৰণে সমানেই, মই ধৰক নতুন বিলাকক অলপ কিবা এটা কমাই দিয়া হয় কাৰণ তেওঁলোক নতুন ধৰক অলপ শিকিবলৈও লাগে সিহঁতৰ উম। পূৰা হোৱা পাছত সিহঁতকো সেয়া পোন্ধৰ হেজাৰে দিওঁ, এনেযে প্ৰম'চন পালে পইচা আপোনাৰ বাঢ়ি যায় আৰু। পোন্ধৰ হাজাৰতকৈ বেছি হয়গে।
উম উম। এ তোমাৰ তোমাৰ আগৰ ফেক্টৰীত মানে এজন কৰ্মচাৰী কাম কৰিবলৈ কিমান মানে পঢ়া লাগে?
আপোনাৰ কাম কৰিবলৈ হ'লে মেট্ৰিক পাছ কৰিলেই হয়। এনে আপুনি অ অ ম মেট্ৰিক পাছ কৰিলে হয় বাকৰো যদি আপুনি মেনেজাৰ পোষ্টত যদিহে ভাবে তেনে আপোনাৰ ডিগ্ৰী চাৰ্টিফিকেট লাগিব। আৰু লগতে অপোনাৰ অ আপোনাৰ লগতে কম্পিউটাৰ চাৰ্টিফিকেট টো লাগিব।
তোমালোকৰ কোম্পানীত মানে কোম্পানীত মানে তোমালোকৰ কেইজন মানে মেনেজাৰ থাকে এনে
আমাৰ কোম্পানীত মেনেজাৰ আপোনাৰ দুজন এতিয়া বৰ্তমান।
উম উম পাৰিলে তুমি আৰু দুজনমান ৰাখিব বিচাৰি বিচাৰা যেতিয়া মই দিব পাৰিম দুজন।
হয় বাৰু এইটো আপোনাৰ কথা পাতি লব লাগিব হয়-হয়-হয় এইটো বাৰু হয়, এইটো অসুবিধা হৈ আছে। এইটো আপোনাৰ কথা পাতি ল'ব লাগিব আৰু কোৱালিফিকেশ্যন চাই লৈ আমি দিব পাৰিম
উ উম মানে মোৰ তাত তোমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ আৰু এটা এইট পাছ আছে।
হয়।
মানে তুমি এইট পাছত তোমাৰ কিবা লোৱা নেকি কিবা ভেকেঞ্চি আছে নেকি তোমাৰ তাত।
এইট পাৰ্চন মানে তোমাৰ সেইয়া আৰু কৰ্মচাৰী হিচাপে ধৰক অলপ অকল পেকেটিং কৰাটো যে।
অ অ
সেইটোত আপুনি পাৰিব আৰু তাৰ মানে দৰমহাটো অলপ কম হয়।
উম উম
আপোনাৰ আঠ হাজাৰ সাত হাজাৰ হয় আৰু।
অঁ অঁ ঠিকে আছে বাৰু তেতিয়াহ'লে মোৰ তাত মানে এইট পাছ বহুত পোৱালিয়ে আছে দহটা বিছটা মানে আছে যদি লাগে তোমাৰ এ একেৰি তেতিয়া ই দুটা কও আহা, ফেক্টৰীত তেতিয়া দিব পাৰিম মই।
অ অ অ নিশ্চয় নিশ্চয় মই আপোনাক জনাম
কিন্তু তাৰ তাৰপিছত মানে মোক অলপ মানে তুমি ডিছকাউণ্টো দিব লাগিব
অ দিম বাৰু ডিচকাউন্টটো বাৰু দিয়া হ'ব। আপুনি এতিয়া বস্তু কিমান খিনি নিয়ে তাৰ ওপৰত আপোনাৰ থাৰ্টি পৰ্চন্তেএটা ডিছকাউণ্ট দিয়া হব। হয় হয় হয়
তুমি সেই মতে মোক ডিচকাউন্টটো
দিম দিম দিম বাৰু আপোনাক থাৰ্টি পাৰ্চেন্ট ডিছকাউণ্ট দিয়া হ'ব।
উম উম ঠিকে আছে বাৰু বাৰু আমাৰ পিছে মই বস্তু কিমান লম তোমাক এবাৰ কৈ দিওঁ তুমি ক্ৰীম বিস্- দুটাৰ পেকেট
হয়
তোমাৰ চল্লিছ টকীয়া আছে চাগৈ তোমাৰ ঘৰত
অ আছে আছে আছে নিশ্চয় আছে।
তুমি মোক ত্ৰিছ টকাত দিব লাগিব।
হয়
আৰু তোমাক সেনেকুৱা পেকেট মই তোমাৰ পাঁচশ তোমাৰ পোন্ধৰশ ল'ম।
পোন্ধৰশ হয় হয় হয় কওকচোন আৰু
আৰু তোমাৰ মই, যোনটো যে তোমাৰ এইবিলাক যে নৰ্মেল বিস্কুট।
উম উম।
সিটো তোমাৰ মই মাকৰ চাগৈ পঞ্চল্লিছ টকা দাম চাগৈ
উম
মই তোমালোকৰ পৰা পঁয়ত্ৰিছ টকাত ল'ম
আচ্ছা
তোমাৰ ল'ম দুহেজাৰ
উম উম
তুমি ম এতিয়া মোৰ হিতা হিচাপটো উলিয়াই তুমি মোক সময় পেলাই দিবা কিমান হয় পাৰিলে এতিয়া-এতিয়া দিলে অ, ভাল আছিলে।
এতিয়া মানে। হয়। মই অলপ উম এইবিলাক কামতো লাগি আছো যে মই আপোনাক অলপ দেৰিকে চবৰ লগত কথা কথা পাতি গোটেইখিনি হিচাব উলিয়াই আপোনাক দি আছো বাৰু।
উম উম উম ঠিকে আছে বাৰু পিছে তুমি আৰু আইচক্ৰিমৰ তোমাৰ ব্যৱহা-
অ মোৰ এটা ফেক্টৰী আপোনাৰ আইচ ক্ৰীমৰে।
উম উম
মই আপোনাৰ তাৰ পৰা গোটেই বস্তু বিলাক বাহিৰত যাই মানে, এতিয়ালৈকে মই ইয়াতে এ দিয়া নাই বাৰু এইখন আপোনাৰ টাউনত যিখন ডাঙৰ হলচেলৰ আইচক্ৰিমৰ দোকান আছে হয় হয় হয় মই তাত দিয়া আছোঁ এনেই তেনেকে বেলেগত দিয়া হোৱা নাই এতিয়ালৈকে এনে যদি বিচাৰে তেনেহলে ল'ব পাৰিব।
মই বিচাৰিছিলোঁ মানে সেইকাৰণে সুধিছোঁ তোমাক। আগৰ পা, আগতে সেই দোকানখনৰ পৰা লৈ আছোঁ আইচক্ৰীম। এতিয়া তোমাৰ মোৰ মোৰ মানে তোমাৰ হেৰি লাগিব তোমাক এ তোমাৰ চকু বা চকু তোমাৰ যোনটো যে চকলেটৰ আইচক্ৰীম।
হয় অ অ চকো
চকলেটৰ লাগিব তোমাক।
অ চকলেটৰ আপোনাৰ কিমান লাগিব।
পোন্ধৰশ পোন্ধৰশ।
পোন্ধৰশ বাকী মিল্কৰ কিবা বিচাৰে নেকি?
মিল্কৰ গাখীৰ লাগিব তোমাৰ মই চাৰে পাঁচ হেজাৰ। মানে মই মই মানে মোৰ দু দোকান দোকানত গোটেইখিনি নোহোমাও মই মানে ডিষ্টাৰ্বিট কৰিম ন বেলেগ বেলেগত। সেইকাৰণে লাগে মোক উম উম উম।
হ'ব বাৰু
উম পিছে তোমাৰ মিল্কৰ তোমাৰ যোনটো গাখীৰৰ আইচ ক্ৰীম।
আপোনাৰ গাখীৰৰ আইচক্ৰীম এটাত পঁচিচ টকাকে
অঁ মই দিম তোমাক বেয়া তোমাক পোন্ধৰ টকাকৈ দিলেই হ'ব।
পোন্ধৰ টকাটো বাৰু হ'ব বাৰু মই কথা পাতি চাম।
উম নহয় মানে তোমাক মই ফাইনেলহে কৰিছো। মানে মই কাৰণ তোমাৰ পৰা সেয়াৰ তোমাৰ চাৰে চাৰে পাঁচ হাজাৰ ল'ম ন সেইকাৰণে তোমাক সুধিলোঁ
অ হ'ব হ'ব বাৰু।
উম উম।
বাৰু হ'ব দিয়ক অ নাই এয়া কামতে লাগি আছিলোঁ।
উম উম ভাতটো খা ভাতটো মানে ময়ো খোৱা নাই বাৰু।
হয় হয়।
উ সেইকাৰণে সেইকাৰণে তোমাক সুধিলো
হয় হয় কিবা কামত লাগি আছিলে।
কামত লাগি আছিলোঁ
হয় হয় হয়।
পিছে তোমাৰ পিছে তোমাৰ বিস্কুটৰ হেৰি কেনেকুৱা আছে।
নাই ভালেই চলি আছে বাৰু ভালেই চলি আছে।
উম উম ঠিকে আছে। খেল দিয়া। উম, উম, উম, উম। নাই নাই